কি কৰিছা।
এই তোমাৰ লগৰজনীক লগৰজনী ঘৰলে গৈছিলো।
তেতিয় আমাৰ ়াব বা বিয়া আছিলে নেকি?
বিয়া নাছিলে তাই মানে বেবিটা হৈছে আৰ
অ' আচ্ছা অ নবখন
অ' তাই মানে তোমাৰ একমাহ হ'ল যে তাকে মানে সেই পতিছিলে তাকে গৈ আহিলো নগলে আকৌ বেয়া নাপাব লগৰ ছোৱালী।
মাতছ লগৰ ছোৱালীৰ বয়স কিমান?
হা?
লগৰ ছোৱালীজনীৰ বয়স কিমান?
তাই এবাৰ ঊননৈছ কোমাইছে।
ভাই বিয়া
নহয়। ছোৱালীজনী এইটিন হ'ব লাগে ল'ৰাটোৰ টুৱেন্টি ওৱানৰ ওপৰ হ'ব লাগে।
াক কৈছো।
ন গম নাপাও তেনেহলে আৰু তাই যোৱা বছৰে যোৱা বছৰ তাই আগৰ বছৰে মানে যোৱা।
অ' এতিয়া ছোৱালীজনী বিশ লাগিব ল'ৰাটো পঁচিশ বা তেইশ লাগিব।
উম।
উম পিছে এতিয়া কি খাইছা? মোৰ তোমাৰ ফংচ্িশ চলি আছে এতিয়া।
পঞ্চল্লিছ ন? আচ্ছা মোৰ এচ সোমাব আৰু।
ঠিকে আছে, তেনেহলে ঠিকে আছে।
উম, মাতুত মাতুত নালাগে বুঢ়া নিচিনা।
ত কিমান লাগে?
মাতো ছয় বছৰ মান লাগে।
অ' এ খৰু পোৱালি ন। তাকে।
ছোৱালীজনী হৈছে যে বৌ মম লগা ব পোৱালিটো।
উম হয়নে?
উম তাকে কাপোৰ এযোৰ দিলো পোৱালিটো।
এতিয়া চব মো আহিব কিবা এটা। দিবা।
বুঢ়া হ'লা নহয় তোমাক কি দিম আৰু কোৱা।
উম, তাকে মোৰ ছয়চল্লিশ বছৰত দিব এতিয়া পঞ্চল্লিশ হৈ আছে।
হয় নেকি?
চাওঁচোন কি দিব পাৰো তোমাক।
উম, হব। দিব পৰা বস্তু ধেৰ আছে, নাই নাই পাতিম বুলি ভাবি আছো। ছোৱালী এজনী চাই আছো চাবহে পৰা নাই মানে।
অ' হয় নেকি?
উম ঠিকে আছে বিয়া বাৰু পাতা। কাৰণ ইমান দেৰিলৈকে বুঢ়া হৈ থাকিলে নাপাবা নহয়।
সেইটো হয় বাৰু, পিছে ভাত পানী কি দি খালা?
ভাত পানী মানে মই তাতে খাই আহিলো যে মাছ বনালে।
আৰু
তাকে ময় মাছেৰে খাছো মাছেৰে খালো তুমি?
এ, মাংস নোখুৱাই নহয়।
অ', অ' মাছটো কি মাছ দিলে কচ মাছ নে? মাছ দিছে আচ্ছা চেপেটা নেকি মাছটো? সেইটো হেৰি হ'ব তোমাৰ কি বুলি কয় এ এইটো কি বুলি কয় ৰখা পাম্প্লেট বুলি কয়।
অ চেপেটা টাইপৰে মই এই চিতল বুলি ভাবিলো।
ন না ফৰ্মা
উম চিতল মাছ দাম নেকি?
তে
কিমান মান?
ছশ সাতশ টকা কেজি।
অ
যেনেকে চা মাংসৰ ভিতৰত যেনেকে ছাগলী মাং দাম বেছি তেনেকে মাছৰ অভিতৰত চিতল মাছৰ দাম বেছি।
আচ্ছা। বাকী মাহঁতৰ খবৰ?
ভালে ভালে ভালে।
ভালে ন।
তোমালোক?
মোৰো ভালেই আৰু চবৰে বেমাৰে মাৰটোতো চুগাৰে।
ইছ ৰাম ডক্টৰক দেখাইছা নে সেইকাৰণে ঔষধ সময়মতে এক্সাৰচাইজটো কৰি থাকিব লাগে।
এক্সাৰচাইজ কৰিব লাগে কিন্তু মাৰ মানে কি বাচি নাখায় যে জেনে বেছি হৈছে মানে তোমাৰ।
বেছিকৈ খাব লাগে তোমালোকে এই কি কয় অইলিবোৰ বেছিকৈ খাই থাকিবা মছলা খাবাত ক'ত ভাল হ'ব কচোন।
সেইটো হয় মানে কি কৰিছে এতিয়া মোৰ ভন্টি এজনীৰ দুজনী মাকে তাৰপিছত মোক ফোন কৰিছিলে ফোন কৰোতে কৈছে মানে সিহঁতৰ ফুৰা কত ঢেকীয়া জুলি নিছিলে ধেকীয়াজুলি চেণ্টাৰত তোমাৰ আ সোঁ চাইডে তে মেডিকেল এখনত ডক্তৰ এজন বহে মানে তাত চেম্বাৰ হয়। তাত মানে সেই মানুহজন তোমাৰ আ ইনচুলিন এক্সপাৰ্ট। তেওঁ বোলে তোমাৰ তিনটা ইনচুলিন দিয়াৰ পিছত যোনজনী মোৰ লগৰৰ আহ খুৰাক আছিলে। তেওঁৰ বোলে তিনি তিনিটা ইনচুলিন লোৱাৰ পিছতে বোলে চুগাৰ নাইকিয়া হৈ গ'ল। তাকে মাক কৈছো মায়ে যাম বুলি কৈছো এতিয়া কিনো কৰে বা যায়নে নাযায়।
যে সময়তে দেখাই পালে ৰখি থাকিলে বেছিহে হৈ যাবগে যে সময় আছে। এই দেখাই আহক গে।
সময় আছে কিন্তু ডক্তৰজনৰ নামতো নাজানো যে তা তাকে মই লগৰজনীক ফোন কৰিব দিলো বোলো নাম চাম লৈ পেলাই ঠিকনা আছে চব মানে ঠিক কৰি পেলাই মোক তই মেজ দিবি তাৰপিছত তাই কৈছে হ'ব দে মই দিম তোক চব ডিটেইলছ দি দিম তই এদিন মা লগত গৈ আহিবিগে মই কৈছো মই মই নাযাওঁ দেউতাৰ লগতে যাব আৰু।
অ ঠিকে আছে অ সোনকালে গৈ সোনকালে দেখালেহে ভাল পাব।
তাকে হে বেমাৰে অ আমাৰ ঘৰত চবৰে।
অও তাকে এইটো কাৰণে হেল্ডি খাবলৈ লোৱা বুজিছা। সেউজীয়া শাক পাচলিটো বেছিকে খাবা এই এইবিলাক এই ক অইলি আৰু এইবিলাক মচলা খোৱটো কমাই দিয়া ইমান যদি বেমাৰ আছে।
উম, আমাৰ ইয়াত চব ভেজাল অ' কি খাবা আৰু কোৱা!
অ', অ', আছা।
ক'ৰপৰা কি খাবা? তুমি এই কচু পুলি কেইডাল মান আছে লাগি পেলাই, তাৰ পিছত তোমাৰ ভেদাইলতা আছে সেয়া বাহিৰেনে কি খবৰ আৰু কোৱা?
উম।
না আমাৰ চ'ব মানে তোমাৰ বজাৰত চ'ব
আচ্ছা, নিজে ঘৰতে সৰুকে মাটি কনতে ফাৰ্মিং কৰিব চেষ্টা কৰা না যে সামগ্ৰী বিলাক ওলাই থাকিবা এটা দটা
ওলাই থাকিব। কিন্তু এই দেউতা হয় মানে সময় নাথাকে যে
দেউতাহঁতৰ সময় নাথাকে, তোমাৰতো সময় থাকে ন তুমি কৰিবা।
মোৰ এইকেদিন সময় নাই যে মোৰ আকৌ তোমাৰ ভাওনা পিছত এটা সময় হ'ব মই ভাও লৈছোঁ যে ভাওনাত।
ভাওনাটো তোমাৰ সন্ধিয়াহে দিনৰ
দিনত বচনমুখষ্টৰ
তাৰে তোমাৰ আধা ঘন্টা এটা সময় নোলায় নে?
ওলাই কিন্তু ফাৰ্মিং কৰিবলে বহুত কষ্ট লাগে ন এই কষ্টতটো মানে মোৰ দ্বাৰা নহয়।
আচ্ছা, চিধা ক'ব গ'লে এলেহোৱা প্ৰজাতি।
কেলেতেনেকে নাই কৈছা, তুমি নহয় নেকি?
মই এলেহোৱা নহয়ো। মই ৰাতিপুৱা ছটা বজাত জিমত যাওঁ জাগা যাওঁ। মই জাগা যাইকিনে এই আহি পেলাই আজি কি কৰি ললি, লেটেকো পাইললোঁ, লেটেকো পাইলো তিনি চাৰি বেগ লেতেকো পাৰিছোঁ।
উম।
আম পাপাই লৈ গৈছে এইখিনি গছত থকা ফলটো বিক্ৰী কৰিবলে আপা লাইনটো নাই
বিক্ৰী কৰিলে
হা
বিক্রি কৰিলে
কৰিব গ'ল এতিয়ালৈকে অহা নাই টাইম লাগিব সন্ধিয়াহে আহিব।
অ কেনেকে কেজি?
কেজি তোমাৰ পঞ্চাছ টকা ষাঠি টকা।
অ তেনেকা ন
উম।
আচ্ছা, আমাৰফালে আকৌ বহুত দাম লেটেকুৰ
কিমান তাত কেজি?
এ আমাৰ বহুত দাম ইয়াত।
মানে কেনেকে হলেও
উম কেজি তোমাৰ এশ বিশ
আচ্ছা
নোপোৱা
মানে দুগুন
উম উম দুগুন মানে ইয়াত তোমাৰ তেনেকে লেতেকু গছ নাই যে
উম
সেইটো কাৰণে
মোৰ তেনেকে চিনাকি থকা হয় মই ইয়াৰ পৰা তেজপুৰ ট্ৰান্সপ'ৰ্ট কৰাই দিলো
মোক নিদিলে
তাকে তুমি বেপাৰী নেকি কমলা বেপাৰী
অ মই তোমাৰ লেচু বিক্ৰী কৰিছিলো নহয় এইবাৰ। লেচু বিক্ৰী কৰি মই পাঁচ হাজাৰ পালো।
এ বঢ়িয়া।
তাৰে দেউতাক দিলো এহেজাৰ, বাক দিলো। আকৌ মাক নাই দিয়া বাৰু। মায়ে নললে।
আচ্ছা, সেইটো মানে খালা তোমালোকে মিলি।
এইটো খালো অ' সেইটো মাংস আনিলো, ছাগলী মাংস।
কিমান আনিলা?
উম, আনিছো চাৰিশ নে পাঁচশ মানৰ।
ঠিকে আছে, ইমান কি খাব পাৰিছ তাৰে ছাগলী মাংস খাই খাইটো মাংস কিবা-কিবি বাঢ়িছিল আমাৰ।
এ মানে নাখালেও খাবা। কিৰে তুমি সেইটোয়ে কোৱা তুমি যদি মাছ-মাংস অকণ নোখোৱা প্ৰটিন অক নোলোৱা তেনেহলে কি খাবা?
নাই, প্ৰটিন তোমাৰ ছাগলী মাংসত নাথাকেতো। প্ৰটিন থাকে তোমাৰ বইলাৰৰ বিষ্টত।
চিকেন?
উম, বেষ্ট চিকেনটোতহে তোমাৰ প্ৰটিন থাকে। বুইছা? ছাগলী মাংসটো ৰেডমিটত পায় ন, ৰেড মিট ছাগলী, গাহৰি এ খালে তোমাৰ বেছি বেমাৰ হয়।
আচ্ছা, চিকেনটো কি হোৱাইটমিট।
সেইটো মিটত নোপোৱা নহয়, সেইটো চিকেন হয়। ৰেড মিট কোনটো যিটো মানে মিট হয়, এইটো চিকেন।
উম উম।
উম। ত সেইকাৰণে ছাগলী মাংসটো কমাই খাবা
হয় নেকি
উম
এনেকুৱা এডভাইচ দিয়া এটা মানে লাগে ও লাইফত
তাকে আছো নহয় মই
তাকে ফোন নকৰাই আৰু বিজি মানুহ তুমি
উ হয় সেইকাৰ তাকে হে। উম কমাৰ ত আছো আছো তোমাৰ চহতে তোমাৰ আশীৰ্বাদত।
আ ইমান আশীৰ পাদ দিছো মই এ তুমি ইমান দিন যিয়াই আছা। অানে?
উম
ভালেই ভালে এনেকে থাকিলেই হ'ল আৰু
উম
বাকী পঢ়া শুনা
এই পঢ়া শুনা এই বন চো
মাতটো অহা নাই হেল্ল'
হেল্ল'
অ' কোলো পঢ়া শ হেল্ল', শুনিছো। শুনিছো মই বোলো
অ' তাকেতো কৈছে পঞ্চল্লিশ বছৰ বয়সত কোনে পঢ়া শুনা কৰে?
তাকেহে তাত ধেমালি কৰি থাকা নাই সচাই সুধিছো।
ন পঢ়া শুনা এৰিলো অ' বয়স অনুযাৰি পঢ়া এৰিব লাগে।
আ হয় নে এতিয়া কি চাকৰি কৰি আছা?
এতিয়া মই তোমাৰ চাকৰিতটো কৰা নাই ত বিজনেচৰ মাথা মাৰি আছো আৰু।
অ' তাকে বিজনেছ কৰিবা কেতিয়া প্ৰতি পঞ্চল্লিশ বছৰ ি বিজনে বি ষ্টাৰ কৰাই নাই।
ছ বছৰ আছেই চোন ইমান কি কৰিম মানে তাতকৈ কোৱাচোন লাহে ধিৰে জি হব।
তাকে বয়স পাৰ হৈ গুৈ যাব দেখোন পোৱালিয় দেখোন তোমাৰ ত ডাঙৰ নহ'ব তেনেহলে।
সিহঁতাক মই হাইব্ৰীড খানা খুৱাই দিম নে ডাঙৰ হৈছে বহু পটুককে।
কি মানুহৰ পোৱালিটো কি গৰু ছাগলী পোৱাল বুলি ভাবিছিলা?
ব্ৰইলাৰ যদি মানুহে যদি তিনিমহীয়া ব্ৰইলাৰটো যদি একমাহত ডাঙৰ কৰিব ব মই কিয় মানুহৰ উপ কোৱাচোন বাৰু।
তাকে।
অ'। আজিকালি নোৱাৰা কাম একো নাই বুজিছা।
সেইটোৱেই।
উম বেজি দুটা মাৰি দিম আৰু গছ বচাই ডাঙৰ হ'ব।
ইচ ৰাম ছাগলী পোৱালিহে তুমি জেনেকে কৈছা ন একদ মোৰ ব্ৰইলাৰ পোৱলি হে যেন। নাপায় দেই ইমান মানে জুলম কৰিব নাপায় সৰু পোৱালি। বৰ বৈছা, সেই
কৰিব লাগে কৰিলে ভাল আ তেনেকে।
একেইহে, কৰিব লাগে।
পুতুক কে যদি ডাঙৰ হব লাগে তেনেকে কৰিব লাগিব।
উম। কৰিববতো লাগিবই আৰু নকৰিলে আৰু তুমি বুঢ়াইঠেই পা পোৱালি ডাঙৰে নহব।
সেইটোয়েইটো এতিয়া কি ক'বা কিমফালে মিলাবা আৰু।
কোনফালে মিল ত বিয়াখন পাতা বিয়াখন খাও আৰু জলদি।
তাকে পাতিম ছোৱালী এজনী পাব দিয়া।
বিচাৰিয়ে আছানে তুমি সেই পঞ্চল্লিশ বছৰ
কি ক'ব বিচাৰি বিচাৰিয়ে বয়সটো ভুটিয়াই গৈছে
ইচ্ ৰাম ইমানেই বিচাৰিছা মানে তুমি এজনী ছোৱালী পোৱা